হেল্ল' অ
হেল্ল' অ অ এইয়া সেই কলেজৰ পৰা আহি পেলাই বিচনাতে অকমান পঢ়ি দিছিলোহি হয়
গানে
ভাগৰ ভাগৰ লগ নাইবাৰ হ'ল নে
নৰ্মেল নৰ্মেলটো আনক নৰ্মেলটো আনক
হৈছে নৰ্মেল মানে ইয়াতকে নৰ্মেল আৰু হেল্ল অ মই নৰ্মেল হবলৈ গ'লে এড নৰ্মেল হৈ যামগে সেইটো নৰ্মেল আন
নহয় সুৰ সুৰটো ভাল হমাৰ মানে ম নহয় স্পিডে ক সুৰত নহয়
ইয়াত ইয়াতকে মই কি নৰ্মেল কব লাগে মই
আহ এনেকে হেল্ল' হেল্ল' কি কৰিছে হব ন হেল্ল হেল্ল' কি কৰিছে
অ হেল্ল' কি কৈছা অ তনেকে কলো যাবা মই অ কাজিয়া কাজিয়া কাজিয়া কৰিবলৈহে হ'লা কাজিয়া কৰিবলৈহে হ'লা দে কাজিয়া কৰিম আৰু মই মই নহয় নহয় মোক কি জানে এই এই কথাটো অ বেলেগ মানে মাইড চছেটটো মানে বেলেগকে মানে বেলেগ আৰু এ এইটোত বেলেগ অ মানে জানো মই এনেকে কওঁ আৰু ৰিয়েলত মই আৰু ৰিয়েল টো আনিবলৈ গ'লে মই এড নৰ্মেলটো আনিব গলে মই এড নৰৰ্মেল হৈ যওঁগে
অ সেই কি কয় এইটো মই সেইটোতো মই সেইটো কোৱা নাই তোমাক মই কি কি কি কৰে আছা
বিছনাদ এনে পৰি আছো
কি কাৰণে
এনেই অকমান
খোৱা বোৱা হ'ল
খোৱা বোৱা ৰাতিপুৱা ভাত খাই গলো এতিয়া আহি পেলাই গাখীৰ অকমান খালো
কলৈ গৈছো ৰাতিপোৱা
ৰাতিপুৱা ফিল্ডলৈ গ'লো আকৌ কলেজলে গলো
তাৰপিছত
তাৰপিছত এতিয়া ঘৰতে আছো এতিয়া আকৌ টিউচন আছে টিউশচন যাম তাৰপিছত ফিল ললে যাম
অ
উ টিউচন মানে এই কিদিনে দৰিবলৈ যাম এইকেইদিন টিউচন কেইটা মানে হেৰি এ এক্জাম হৈছে যে অ সেইঘৰত যোৱা নাই এ এটা দুটাহে চাই দিছো যিকেইটা চাই দিব লগগীয়া হৈছে মানে হেৰি যাব লাগিব মানে
অ
এ যি পাৰে আৰু অলপ চলপ আৰু ডাঙৰ এটাক চাই দিছো অলপ গোটেইটা টিউশ্যচন কেইদিন নাই কৰা মানে
ডাঙৰ মানে কি বি এম এ পঢ়ি আছে নেকি
কি এ ডাঙৰ ডাঙৰ ডাঙৰ এ এটা বুলি কৈছো চছেভেনৰ এটা আছে তটা অকমান চাই দিবলগা হৈছে মানে হেৰি সি মানে অসমীয়াাতটো ইমান ভালকে বুজি নাপায় মানে সি
ক'ত পঢ়া একচোনত পঢ়া নেকি
ইংলিছ মিডিয়ামত পঢ়া নহয় সিহঁতৰ ঘৰ বিহাৰত আকৌ
বিহাৰ কত ক'ত পঢ়ে কোননো কাৰ ঘৰৰ
উম আমাৰ পৰাই আগলে নচিৰ বৰ্তাহত নাতিনক
বিহাৰ বিহাৰটো তাত গৈ কেনেকুৱা লাগে
আহ
তাত গৈ বিহাৰী লত কেনেকে প লাগে
এই জীয়েকজনী যলে বিয়া হৈছে ত সিহঁতৰ মানুহজনৰ ঘৰ বিহাৰত আকৌ
মানে বিহাৰীলৈ বিয়া হৈছে মিচিং মানুহ
মানুহ নহয় গৰীয়া নেকি সিহঁত নে নহয় নহয় উম সেই মানে মুছলমান নে কিবা এটা
আৰু মুছলমানো তোমাৰ বজাৰ কেনেকে পালে কি যে
আমাৰ ঘৰত তাই অহা নহয় কি আমাৰ ঘ
সেইটয়ে কৈছ তোমালোকৰ ওচৰ মুছলমান মানুহ কেনেকে পালেগৈ
অ সিহঁতে ইয়ালৈ উঠি আহিলে চাগে আগতে কিবা কথা নাজানো নহয় কেতিয়াবা পৰাই আছে আমাৰ জন্ম মোৰ মোৰ মনত থকা পাই আছে সিহত ইয়াত
নচ কি ডকাইত নাছিলে জানো
নাজানো দেই মই সি ইমান সবিশেষ
কোন নচীৰ কোন
অ নাজানো এনেকুৱা প্ৰশ্ন নকৰিব মোক কি কৰি আছে
কৰিছো নচি ক খছো মই
নাজানো মই
জানো ক' বিহাৰী কো মিয়া গাই আছা আপুনি জানিব
উম কি কৰিছে
এনেই আছো
অ খোৱা বোৱা কৰিলে
নাই কৰা আপুনি খুৱাই দিব নিে
নখোৱা পাই
ত ততিয়াাহল সোদীছা কি অঁ এনে জানিবলৈ সুধিছে নেকি হেল্ল' হেল্ল'
হেল্ল'
অহ
মাত বোল নাইকিয়া হৈ গ'ল যে কিব বেয়া পাইছা নি
নাই পোৱা
ন এনে জানিবলৈ খুজিছ নে কন্তু
এনেই জানিবলৈকে সুধম আৰুনো কি কৰিব পাৰিম ফোনটো কৰিলে ফোনতোন মানুহক খুৱাই দিব বা কৰি দিব নোৱাৰ কিবা এটা মানুহে কি কৰিছে কি ক মেলিছে সেইবোৰ কথা সুধিবহে পাৰি
মটিভেশ্বনতটো দিব পাৰি নহয় খাবৰ কাৰণে বোলে খাব সময়ত খাব সময়ত
অ অ সেইটে সময় খাক খোৱা বোৱাতটো আপুনি এতিয়া সৰু লোৱা নহয় ন মই বুজাই থাকিবলৈ
আৰু আমি মানে ৰাতিয় তি তিনৰ ঘত সোমে বৰষুণ দিলে মানে শব্দ হলে ফোনত কথা পাতিলো ক কোনো
অ আমিও টি আমি আমি আমিও টিঙৰ ঘৰতে শু
অ কথাবোৰকাৰণে বুজি পালে ভাল যাতে নতুনকে যাতে নতুনকে বুজাব লগগীয়া নহয়
আমিও টিঙা ঘৰতে হো আমাৰ চদমা নহয় আমাৰো
তাকে বৰষুণ দিলে কথাবোৰ শুনিবলৈ দিগদাৰ হয় যে
আহ কোনোবাই শান্তদি কৰিছে নি
উম
নাই শুনা নহয় নহয় নহয় এইটো কথা শুনো আক নাইু শুনা বুলি ক'লে তাৰপিছতে মই ভাবিছো ক মে হল যে আকৌ কাটি পেলাই আকৌ কৰিছ চিপ কৰাে বছ
বছ ৰিচিভ কৰা নাই অ শু নাই বৰষুণ দিয়া আছে ৰিচিভ কৰা নাই অ কিয় ফোন কৰিব লাগে মইতো বাৰে বাৰে কৈ আছিলো মই যেন বৰষুণ দি আছে বুলি
নট কি বুলি কওঁ আৰু
বেছি নতে ইংলিছ নানে ভাবি অসমীয়া মানহ অসমীয়া হৈে থাক মানে এই এইগো সিমান কনেে আছে আানাৰ
অি সিমান সিমান কনে মানে কিমান সিমান কনে মানে এই বাৰ তেৰ চৈধয় বছৰ এ বাৰ তেৰ চৈধ্য় বছৰ সিমান কনেে মানে সিমান কনে হৈছে কি মানে মোৰ অ সিমান কণ হৈছে মোৰ কি
সিমান কনেে শিকিব পাৰিছে তেৰ চৈধ্্য বছৰ
হে মান কনে হৈছে কি কৰিব
ধন্যবাদ দিব লাগে দেখোন
সিমান কাৰণে হৈ হৈছেগ বাকী মায় ততত লাগি আছে
ব বাকী
বাকী সকল আছে দেতা নাই দেতা কামলৈ গ'ল
কি ডট এনেে বাবা বুলিহে মত ইয়াত দেতটা হৈ গ'ল যে
আহা লোকক কওঁ ন দেউতা বুলি কওঁ যে সেইকাৰণে দেউতা বুলিিয় আহিছা আৰু দেই
বা
তাবা তাবা অ বাবা অ পাবা এতিয়া মোৰ মোক মাহঁতে মোক মাহতে এতিয়া ঘৰত কণ কণ বুলি মাতে সেইব ক কি লুোক ক'বলৈি আমাক কণহে আমুকলৈ গ'ল
অ মই মই মই কি লোকে নেকি মই লোকে মানে
নহয় লোকে
তোৰ বাবা ম মাতা বাবা ম মাতিব লাগে
মা কৃষ্ণ বহুত ৰুল ৰেগুলেশ্যন বহুত ৰল ৰেগুলেশচন বহুতো ৰজিলচন ব দে, দে, দে, হ'ব, হ'ব, হ'ব ইমান অশান্তি নেকি মোৰ পৰা।
অ শান্তি নহয়।
কথা কোৱাটাই ইমান ভুল হৈ থাকে যে।
ধৰিব লাগিব মোৰ লগত ভুলতটো ভুল শুদ্ধটো শুদ্ধ।
বেলেগৰ লগত চাইথাকিবা ভূল শুদ্ধ।
অঁ
উম
অ' তেনেকাই মই সৰু পাই। বেছি কথাও নকওঁ এবাৰে কওঁ এটা কথা। বাৰে বাৰে কৰি নাথাকো। শুনিছে হেল্ল'। হেল্ল'।
হেল্ল'।
অহ
আমি য'তে ত'তে জি চিৰ কথা নকওঁ আকৌ।
তে
আমি যতে তটে যি তি কথা নকওঁ আকৌ। অ সেইটোয়ে। সেইটোয়ে আমি যতে তাকে জি কথা নকওঁ। আমি স স্থান কাল পাত্ৰহে বনাও।
উ দেখিছো কিমান স্থান কাল পাত্ৰ য কথা কয়।
অ ইনো।
উম দেখিছো শুনিছুনি
অ কথাা কবলৈ থকাবৌ পাহৰিয়ে থাকিলো অক কথ আ ক'ত কেতিয়া যাব। কেতিয়া যাব সেই ভৰাবলে গেছ ভৰাবলে।
কি গেছ।
আপোনাৰ কাৰোবাৰ গেছ খতম হৈছিলে বুলি কৈছিলে আপুনি। অহ।
গেছ মানে কি হৈছ মই কছো গেছ মানে কি হোৱছ গেছ
উম মই নাজানো মোৰ ইমানখিনি জ্ঞান গোট খোৱা নাই। গেছ মানে কি নাজানো সচাকে নাজানো মই।
আৰু গেছ ক'ত ব্যবহাৰ কৰা হয়। গেছ মানে কি?
অ সঁচাকে নাজানো।
উম।
সিমানখিনি সিমানখিনি জানিব মানে অধ্য়ন কৰাই নাই হয়
কি কৰিছা ন ত হগান
একো কোৱা নাই খাইছো বৈছো আছো আৰুনো কি কৰো
আহ ঘৰৰ মানুহবোকে ভাল।
ভালেই গেছ ভৰাবলৈ কেতিয়া যাব।
নাজানো কেতিয়া যাও আপুনি যাব নি লগত।
হয় নাজাওঁ প্ৰত্যেকটো কথাৰে এটা মানে বেলেগ তৰহৰ এনচাৰ মানে। একদম মানে একদম একদম বেলেগ হৈ আছে বোলে চিধা চিধি বোলে চিধা চিতিকে সুধিছে প্ৰশ্নটো চিধাকে কোওনা
নাজানো বুলি ক'লে আৰুখয়
তাকেেতো আপুনিও যাব নেকি সেইটো কিবা কৰিছে নো দি মই ইয়াৰ পৰা গুৱাহাটী ক শ্বিলঙত মই কি গেছ ধৰাব যামগে নেকি।
আহিব আহিব লাগিব দৰকা হলে।
উম গুৱাহাটী। শ্বিলঙৰ মই গেছ হাওলে আমাৰ ইয়াত
মানে গাঁৱতে থাকে নেকি
গুৱাহাটীত মই নাথাকো মই ইয়াৰ পৰা যাম নেকি বুলি কৈছো মই ইয়াৰ পৰা প গুৱাহাটী শ্বিলং যাম নেকি গেছ ভৰাবলৈ এ ঘটা ঘটনা এটা হ'ল নহয় গম পাই নাই পুনিত
কাজ এক কলে পলাই গল
পলাই যোৱা নাই আমায়ে পেলালে
ক
মানে ল'ৰা এটাৰ লগত এগ মানে ৰিং চেৰিমনী হ'ল মানে বিয়াত ঠিক হ'ল আৰু জ জানুৱাৰীত জানুৱাৰীত হৈছিলে নিউজত দেখোন পুৰা ফালি আছে তাৰপিছতে ভাল পা ভাল পাই আছিলে এটা পজিশ চনৰ পৰা তাৰপিছতেেই ঘৰৰ মানুহে বিয়া ঠিক কৰিলে ঢেৰ টকা পইচা ে আছিলে মানে সেইটো ল'াৰ তাৰপিছতে তাৰ তাইৰ বাৰ্থডে উইচ কৰিবৰ কাৰণে সি বহুত মানে বহুত দামী জেগা মানে এনেকে বুক কৰি পেলাই তালৈ লগ আছিলে তাছ পাহাৰৰ পৰা ঠেলে পৰাাৰি পেলাই আহিলে
কাক চলতে নেকি
ছোৱালীজনীয়ে লোৱাটো
কি কাৰণে
তাই তালৈ বিয়া হবলৈ মন নাই আ বিয়া হবলৈ মন নাই ত তালৈ পলাই গুচি যা ল'ৰাটো লোকহ লৰা ে মাৰ দিবা আৰু তাক কোৱা হলেও চাগে সি মানে দে খাই শুনোই আৰু বহুত ধ বহুত ওপৰলেবিলাক চাকৰি কৰা লৰা ন বুজি পালেহেঁতে তাই ইমান মন নাছিলে সেইটো কৰি লিয়া হলেও হয় বোলে মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো মোৰ এনেক তেনেকে আছে লেচন নকলেও নেমেলিলো মাই পেলাই লটো মই উপস্থিত নাছিলো আকৌ তাত আৰু তাই সেই প্ৰব্লেম মোক কোৱা হলেও হয় হয়নেে বাু নকলে আকৌ
হব দিয়ক তেতিয়া দে মই অো নখব
হব হ'ব দিয়ক নাই নাই নাই নাই কছ নাইেে সময় পালে কেতিয়াবা ফোন কৰিব
বাৰু চেষ্টা কৰিম
উম হব
তাবা দে